হ'।
অ কি কৰি আছা?
আছো এনে। তুমি?
আছো দিয়া, মোৰ ভাল নহয় খবৰ চবৰ।
কিয় কিবা হ'ল নি?
কি কবা আৰু ইমান বানপানী।
এ কি কোৱা?
অঁ।
আমাৰ ইয়াতে আকৌ বিৰাট গৰম।
হয় নি?
অঁ।
হেল্ল'!
অ কোৱা শুনি আছো।
অ তাকে বোলো নিউজত পোৱা নাই নেকি?
নাই আজিকালি মানে মোৰ নিউজ চাব তেনেকুৱা টাইম নিমিলাই হৈছে।
অঁ। মই তাকে বোলো ফোন কৰো সুধো কি কৰি আছা, আমাৰ ফালেটো খবৰে নোলোৱা একদম আমিতো বানপানী ডুবিয়ে আছো।
নাই নাই মই কেতিয়াবা ভাবো ফোন কৰিম কিন্তু, মোৰ টাইমেই নিমিলা হ'ল আজিকালি।
অ
মানে কাম এটাত সোমাইছো তাকে মানে কৰোতে টাইমে গুচি যায়।
উম বুজি পাইছো। আমাৰতো ইয়াত অৱস্থাই নাই একদম মানে গোটেই গাওঁখন মানে অৱস্থাই নাই।
গোটেই ডুবিলে নে কি?
অঁ।
তোমালোকে কি এতিয়া মানে ক'ত আছা?
আমি এতিয়া মানে এনেকে চাইডতে আছো আৰু মানে ঘৰতো থাকিব নোৱাৰি। য়ে।
মাথাউৰিত আছা নে কি?
উম। আছো আৰু কষ্টই মস্তই।
অ তাতে অকনো ৰ'দ দিয়া নাই নেকি?
ৰ'দ দিছে কিন্তু মানে আকৌ বৰষুণে দিয়েচোন, দিনত অলপমান ৰ'দ দিয়ে তাৰপিছত তাৰপিছত আকৌ গধূলি মানে বৰষুণ ষ্টাৰ্ট হৈ যায় আৰু পানী ইমান বাঢ়িছে। বস্তু চস্তু ঘৰৰ একো এটা বস্তুৱে মানে নাবাচিল চব নষ্ট হৈ গ'ল।
এয়ে বাকী গৰু চৰু বোৰ কি হ'ল?
আছে আৰু মানে কি হ'ব সেইটো কষ্ট পাইছে। ইয়াতে মাথাউৰিতে বান্ধি থোৱা আছে। আৰু সেনেকুৱা আকৌতো খাব চাব পোৱাই নাই।
এ শাক এ শাক এটা উটি গল নে কি?
আছে আছে দুটামান গলেই।
অঁ'। কি মাহঁতৰ এনে খবৰ পাতি আছে নে নাই ভালে?
কতনো ভালে থাকিব আৰু এনেকুৱা হৈছে অৱস্থা।
সেইটোতো হয়ে এ ভাত চাত কেনেকে খাই আছা।
হা তেনেকে অলপমান মানে অলপমান কোনোবাই কোনোবাই এনেকে সহায় কৰে। ইয়াতে এনেকে বনাই মেলি চবে খায় আৰু। কবা ভাত চাত পেটত নোযোৱাই হৈছে আৰু।
অ হ'ব দেচোন তেনেকে অ।
এতিয়া মই মাহতক এৰি পিনে যা- বও নোৱাৰো তেনেকুৱা ধৰণৰ। এনেকুৱা তোমাৰ কোনোবা কি কৈছা।
কোৱাচোন কোৱা।
বোলো তোমাৰ চিনাকি এনেকুৱা কোনোবা আছে নেকি মানে থাকিব জেগাত। তোমাৰ লোক তাত।
মোৰ তাততো তেনেকুৱা এনে এটা ৰুম এটা আছে খালি।
উম।
থাকাত থাকিব পাৰে বা আপত্তি নাই।
অ মানে মোৰ বাৰু কথা নাই ত মা আৰু দেউতা আৰু ভন্টি আছে সিহঁতে কষ্ট পাইছে ন। সৰুৰে লগৰ একেলগে পঢ়া আমি।
উম উম হয় দিয়চোন সেইটোতো হয়ে।
তোমাৰ তাতে হেল্প খ মানে হেল্প বিচাৰি কেনে আৰু এনেকে ফোনটো কৰিলো আৰু। তুমি যদি পাৰা আৰু কিবা এটা মিলোৱা।
আছে মোৰ তাত এটা খালি ৰুম থাকিব পাৰিবা তাতে মোৰ আপত্তি নাই একো।
অ।
খালি মানে তোমালোকৰ মেম্বাৰ চাইদা নত। এতিয়া অলপ দিগদাৰ হয় নে কিবা?
নাই নাই হ'ব দিয়া আমাৰ মানে কি বস্তু বিলাকতো গলেই। একো বস্তুয়ে নাই এতিয়া গৰু ছাগলী যি হয় হ'ব আৰু, মানে মানুহকেইটা ভালকে থাকিলে হ'লে মাৰ মানে অৱস্থাই নাই আৰু। মই মানে চাই থাকিব পাৰা নাই। অ ক তাতে গুৱাহাটীত গ'লে এতিয়া মাক ধৰি লোৱা অলপমান দেখাবও পাৰিম ডক্তৰ তাত।
অ সেইটো হয় দিয়াচোন এনে হৈছে কি মাৰ?
মাৰ আৰু কি এইবিলাক টেনচন তাৰ পিছত মানে মাথা চাথা ঘুৰাই থাকে মাৰ দুৰ্বল একো। খোৱাও নাই। আৰু মাৰ মেডিচিনো খতম হৈছে মাৰতটো চুগাৰ আছে। সনেকা।
উ এনে দেউ দেউতা এতিয়া কি কৰি আছে?
আছে আৰু কিনো কৰিব। এতিয়া আৰু বৰষুণ আহিবই ইমান বিজুলী মাৰি আছে।
এনে ভন্টিৰতটো এতিয়া চাগে গোটেই কিতাপবোৰ উটি গ'ল তোমাৰো?
মোৰতো নাইে এইবিলাক মানে একোৱয়ে বাচা নাই ঘৰত একোৱয়ে বাচা নাই। অকল মানে একদম টিঙৰ ওপৰলৈকে পানী ইমানেই পানী হৈছে।
এ
এনেকুৱা।
গাই ব ক।
নাজানো আৰু ভগৱানে এইবিলাক কি যে কৰি আছে আমাৰ লগত। এই বানপানীতটো মানে প্ৰত প্ৰত্যেক বছৰে মানে আমাৰ মানে ঘৰখন মানে ধ্বংস কৰি যায়।
অ।
মাহতক মই কৈয়ে থাকো ইয়াতেনো কিয় হেৰি কৰিব লাগে থাকিব লাগে।
তোমালোকৰ অ তোমালোকৰ মান কথা শুনিছিলো কি বুলি কয় তোমালোকে বোলে গুৱাহাটী ক'বা বোলে মাতি চাই আছিলা?
মাতি চাই আছিলো কিন্তু মাহঁতে যাব নোখোজে ন। এতিয়া মানে ইয়াতে আৰু কেনেকে থাকিম তুমি নিজে কোৱাচোন? তুমি প্ৰতয়েক বছৰে এবাৰ দুবাৰ নহয় মানে বছৰে বছৰে বানপানী হয়।
অ সেইটো হয় দেচোন বিৰাট কষ্ট হয়।
তেনেহলে বছৰে বছৰে ঘৰ খন বনাব পাৰি নেকি? মানুহে বস্তু চস্তু লৈ থাকিব পাৰি নেকি কোৱাচোন। তাতকেতো মানে গা তাতে যদি গুৱাহাটীতে যদি মা চতি লৈ পিনে থাকো হয়নে নহয় অলপমান কষ্ট হব। গাঁৱত থকা মানুহ ন।
আৰু
উম। এনেকুৱা এতিয়া মানে, তেওঁৰ মানে মাহঁতৰ কথা নুশুনো আৰু। মানে মাৰ কথা শুনো শুনি শুনি মায়ে নিজে বেমাৰী হৈ গৈছে। নকা। ভাবিছো।
নে আহিলে কেতিয়াকে আহিবা গুৱাহাটী?
অ তুমি তুমি যদি কোৱা তেতিয়া মানে কালিয়ে যাম আৰু মানে ইয়াতে আৰু কেনেকে থাকিম। উ। উ।
আহিব পাৰিবা নাই খালিয়ে আছে ৰুমটো মানে মোৰো একো ভাড়া চাড়া দিয়া হোৱা নাই দিয়াচোন।
উম উম।
সেইকাৰণে যদি ফোন কৰিছা পাই যাবা একো নাই।
উম। এতিয়া কালি যাম নহলে। তোমালোকৰ মা এইটো বেয়া নাপায় আনটি কি খবৰ।
নাই নাই একদম বেয়া নাপায় আছে। ভালে আছে আমাৰ মাৰো মাজতে বেমাৰ হৈ উঠিলে ৰবা।
অ। কি হৈছিলে?
কবা আৰু এই কি বুলি কয় এই ৱালত লাগি
হ
ৰবা ৰবা।
অ অ।
এ কাটো উঠি গ'ল মানে সেইকাৰণে।
উম।
এ মানে ৱালত লাগি মানে এনেকুৱা গজাল থাকে ন আমাৰ পৰ্দাৰ দিয়া যে।
উম উম।
তেনেকুৱাত মানে পৰ্দা দিবলে মানে হাঁতুৰি মাৰি থাকোতে মান।
নিজৰ মাথাতে লাগি গ'ল মানে
অ এতিয়া ভাল পাইছ নে?
অ অ পাইছে নাই সেইদিনাখন ড্ৰেচিং কৰাই আনিলো, সেইদিনাতে গ'লো যি ব্লাড গৈছে।
উম উম ভালকে অলপমান সাৱধানে থাকিব কবা।
উম'-উম', কৈছো নাই কথা নুশুনে।
উম
হেতু
উ বাকী এনে কালি ৰাতিপুৱা আহিলে সন্ধিয়া মানেহে চাগে আহি পাব।
অ দেৰিতো লাগিব বাৰু ৰাতিপুৱা আৰু এইবিলাক মানে এইখিনিৰ পৰা ওলাওঁতে আমাৰ টাইম লাগিব ইমান এইখিনি পানী হেতো নাইয়ে আৰু যি আছে বাছৰ টিকেট। টিকেট কৰা নাই সেনেকেই পালে আৰু যেনেকে পাওঁ সেনেকে যাম আৰু
আচ্ছা আচ্ছা
সেই কাৰণে বোলো এনেও মই মানে তোমাৰ ওচৰত পাম বুলি পিনে তোমাৰ আশাতে মানে তোমাক ফোন কৰিছো।
উম পাইছা তোমাৰ ভাগ্য ভাল আছিলে আকৌ বাকী ভাত চাত বনালে নে নাই এতিয়া?
ভাত গম নাপাও দেই কোনে কি কৰিছে মইতো নাখাওঁ আৰু এনেকে কিবাকে টো কটাম
খাই ল'বা হ'লেও গা চা নহ'লে তোমাৰো বেয়া লাগিব ন।
তোমাৰ পিছত যদি গা বেয়া হয় মাকনো আকৌ কোনে কি চাব।
তাকে আৰু সিহতৰ মানে মাৰ কথা শুনে এনেকুৱা হ'ল মানে যাব নোখোজে। উম', ক সে আৰু সনেকে লৈ যাব লাগিব।
অ', দিয়া নহলে মই তোমাক পাছত অলপ ফোন কৰো মই মানে ভাত বনাও, বনোৱাই নাই।
অ'- অ' দিয়া, হ'ব দিয়া।
উম'- উম' দিয়া।